কৰিছা?
এয়া, আছিলো আউ। লেপটপত কিবা প্ৰজেক্ট বনাই আছিলোঁ, তুমি?
অ', অ', মই আছিলোঁ এনেই। গা ভাল নহয়, শুই আছিলোঁ।
অ', গা বেয়া নেকি?
উম, এইয়া জ্বৰ চৰ্দি।
অ', জ্বৰ চৰ্দি। অ' জ্বৰ চৰ্দি কিয়? ধূলি পালি নেকি?
উম, সেয়াই গৰমত।
এই গৰমত অহা যোৱা কৰা চাগে! কৰি-ইণ্টাৰণশ্বিপৰ কাৰণে। গৰম সোমাইছে চাগে। অ', ৰাস্তাও ভাল নহয়। উম, তাকে ৰাস্তাবোৰ বেয়া, ধূলি বালি।
সেইটোয়ে আকৌ, চাইনাচৰ প্ৰ'ব্লেম আছে ন', ত' মানে ধূলি একেবাৰে সহ্য নহয়।
অ', সেইকাৰণে। এই মোৰো আছিলে, আগতে সৰুতে। তাৰপিছতে ভাল হ'ল এতিয়া বাৰু। চাইনাচৰ প্ৰব্লেম তেনেকে নাই।
অ' অ', মোৰ-মোৰ সৰুতে নাছিলে। মোৰ এই মাজতে হ'ল।
অ', মোৰ মানে আছিলে, সৰুতে বহুত আছিলে। তাৰপিছত তেনেকে তেনেকে ঠিক হ'ল আৰু এতিয়া।
উম উম উম।
এই এইটোয়ে আজিকালি ধূলি বালি ন'?
এইটোয়েই, ইমান আৰু মানে চবফালেই ৰাস্তা বেয়া। চব খালি ৰাস্তা বনাই আছে, চব ফালেই বেয়া ৰাস্তা।
এই কলেজ হোৱা ৰাস্তাটোতটো আৰু, একদম সেইকণতে। চাৰিআলিটো, কেনেকুৱা, উম।
ইমানে ইমানে।
কেনেকুৱা ধূলি! এই অৰ ফ্লাইঅভাৰখন বনাই আছে যে,
উম, সেইটোৱে, ইমান দিনৰ পৰা বনাই আছে, হোৱাই নাই। কেতিয়া হয় আৰু সিহঁতে জানিব সেইখন।
দিন নহয়, বছৰ হ'ল এইখন।
সেইটোৱেইটো। আৰু কিমান বছৰ লগাই সিহঁতে জানিব আৰু। আমাৰ বিয়া চিয়া হৈ পোৱালি ছোৱালী ও হ'ব চাগে, ফ্লাইঅভাৰ নহ'বগৈ।
অ', সঁচাই। সেইখন মানে বেছিয়ে টাইম লগাইছে আৰু সেইখনৰ কাৰণেই ইমান ট্ৰেফিক জাম হব ধূলি-বালি।
আৰু পানী অকমানো নামাৰে।
উম উম উ উ উহা এই কেইদিনত বৰষুণ দিয়াৰ বৰষুণ যদি জোৰ কৰি দিয়ে পানীও জমা হৈ যায়।
এ অ অ অ অ।
সেই হিউ জাগা মানে সেই ৰাস্তাটোত।
উম উম উ উ তেওঁ তুমি চাবাচোন। তেওঁ ধূলিতো থাকে মানে পতককে বাকী খিনি পতককে শুহি লয় ন বালি। এ অলপমান অলপমান জেগাত হে গাত পানী থাকে আৰু
অ আৰু মানে সেই ৰাস্তাবোৰ বেয়া হৈ গৈছে ন। ইমান বেছিয়ে বেয়া নহয় গাত-গোতকে মানে গাড়ীত একদম জঁপিয়াই জঁপিয়াই। অ অ অ সঁচাই। উম উ বেয়া হৈছে আৰু বেটাৰী গাড়ী সেইখনতেতো ইমানেই গৰম গছ এডালো নাই।
আৰু বেমাৰী মানু্হটোৱে আধাতে মৰিব।
সচাই ইমান যাম ন। সেইকাৰণে গাড়ী বিলাক বেচি হৈছে মানুহ বিলাকৰ অকমান।
উম উ উ উ সেইটোৱেই আৰু যি হে ৰাস্তা আৰু যি হে আৰু
উম উ উ সেইটোৱে ৰাস্তা বেয়া গাড়ী তাতে ট্ৰেফিক জাম। প্ৰব্লেম হৈ যায় তেনেকে ইমাৰজেঞ্চি হলে মানে দিগদাৰেই।
উম উ নোৱাৰিহে সেইফালেদি তুমি ইমান পতককে ওলাই যোৱা যাব ধূলি গাত গোট
সঁচা এ উঁ অকমান হেৰি কৰিব লাগে মানুহ বিলাকে। মানে দোকানী বিলাকে অকমান সিহঁতৰ আ আ আ আগফালে গছ-চছ অকন ৰুব লাগে।
উম উ উ, যিমান গছ আছিল গোটেই বিলাক কাটি পেলালে এতিয়া পাইছে গৰমত।
হ অ অ অ অ মানে হেৰি হয় ন তেতিয়া গছ-চছ থাকিলে এটলিষ্ট অকমান। চাহ-তাহ পৰি থাকে।
এহ্ সেইটোৱেইটো গছ থাকিলোনো কাৰ কাৰণেনো বেয়া কোৱাচোন নিজৰ কাৰণেটো ভাল না। এতিয়া গম পাইছে এতিয়া ইমান যে গৰম পৰি আছে।
অ সঁচাই সেই গছবোৰ কটাৰ কাৰণটো বেছি বেছি হৈছে অকন গৰমবোৰ।
অকল এইটো জেগাত বুলিয়ে নহয় বহুত জেগাত কাটিছে আমাৰ গুৱাহাটীৰ দীঘলী পুখুৰীৰ গছ বিলাক কাটিলে গোটেই।
সঁচাই এইবিলাক বেয়াই লাগি যায় চালে।
এইটো ঋষিকেশৰ এইটো ৰাস্তাটোৰ বোলে সেয়া গছো কাটি আছে। ফৰ লাইন কৰে ইফালে সেইটো তাত বোলে ট্ৰেফিক জামেই নহয়।
খুব যে মানুহে এই ফোৰ লাইনৰ নামত ঠে গছবোৰ কাটি দিয়ে ৰাস্তা বহলাই উম মানুহ বিলাকৰ ঘৰ-বাৰীও ভাঙি যায়।
ঢু মানে কি আৰু পইচাটো লাগে আৰু মানে সিহঁতক এনেকা এনে কাম এটা ল'ব। কামটো নহয় গে।
সঁচাই তেনেক মানে কামটো হ হ হলেও মানে ইমান লেট কৰিব ইমান টাইম।
কিমান পইচা গুচি যায় সেইটো নামতটো একদম ঠিক নাই।
বছৰ বছৰ লৈ লৈ মানে এটা সৰু কামত। আহ অ ঠ ঠ ঠ ঠ সেইটোৱে বেয়া আৰু মানুহ বিলাকৰ দিগ।
মানুহ বিলাকৰ কষ্ট হয় আৰু সেইটোৱে বেলেগ একো নহয়।
ইমান কষ্ট কৰিবলগীয়া হয়।
অ গৰমত থাকিবই নোৱাৰি আৰু।
অ সচাঁই কিন্তু আৰু কেনেকুৱা গৰম পৰিছে আৰু। আছেই গৰম আগষ্ট মাহ ছেপ্টেম্বৰ মাহ।
সেইকেইটা মাহতো এনেকুৱা আৰু আজিকালি এনেকা হয় তোমাৰ অক্টোবৰতো গৰম পৰে। য'ত নেকি আগতে পূজাৰ টাইমত অ পূজাৰ টাইমত আগতে য'ত নেকি। তোমাৰ ঠাণ্ডা পৰে আজিকালি।
অ এ গৰম মানে কেনেকুৱা গৰম পৰে থাকিব নোৱাৰা গৰমটোৱে থাকে
উম অ জুন জুলাইৰ নিচিনা থাকে সেই তেতিয়াও।
উম আজিকালি ঠাণ্ডানো কেইদিন থাকে। ভালকে থাকিব গ'লে ডিচেম্বৰ জানুৱাৰী এই দুমাহে যি অকমান থাকিব আৰু ভালকে। অকমান ঠাণ্ডাতো বাকি এই আৰু ক'তনো আৰু ফেব্ৰুৱাৰী সেই একেই হৈ যায়গে। কমিয়ে যায় ঠাণ্ডা। গৰমৰ দিনটো বাঢ়ি গৈছে ঠাণ্ডা দিন কমি গৈছে।
উম এইয়ে আৰু গছ চছ কটাৰ পৰা এয়াই হৈছে।
উম আৰু কেনেকুৱা ধূলি যে হৈছে আৰু দেই।
অ ধূলিটো বহুত হৈছে একদম চব ফালে ইমান ধূলি মানে।
মানে বায়ু প্ৰদূষণটো ভালকে হৈ আৰু তাতে ফেক্টৰীটো ধোঁৱা।
উম সেইবিলাকো আছে।
উম সেইবিলাক আছেই।
ধোঁৱা ধূলি গৰম চব বাঢ়িছে একদম।
আৰু এই গাড়ী বিলাক হোৱা কাৰণে ইমান হুলস্থুল এইখিনি জেগাত।
আৰু সেই তেনেকা বেয়া ৰাস্তাটো সিহঁতে একদম ইমান হৰ্ণ মাৰি থাকে। ক'লেনো কেনেকেনো যাব ইমান স্পীডত ইমান বেয়া ৰাস্তাত সিহঁতেহে জানিব আৰু।
আগফালে যদি ট্ৰেফিক দিয়া থাকিব তেতিয়াও হৰ্ণ মাৰি, মাৰি একদম কাণখন। কান গেলাই পেলাই এইটো।
কেনেকেনো যাব বা সিহঁত জেগা দিলেও মানে।
হয় দে মানুহ বিলাকে নুবুজে।
উম আগত যায় নিজে ক'লৈ যায় বা আগত।
উম অবুজ নহ মানুহবোৰ। সেইকাৰণে।
হৈছেগে আৰু।
উম তাকে অকমান মানুহ বিলাকে চাই । চিন্তা কৰিব লাগে। মেইন মানুহ বোৰে হেৰি কৰি পেলাইছে আৰু জেগাবোৰ।
গছ চছটো আৰু গছ চছ কাটিছেও কাটিছে লগা নহ সিমান খিনি।
অ গছ পুলি ৰু হেৰি কৰ। অ আৰু বাৰু ৰাস্তাৰ মাজত পৰিছে কাটিছো। সেইমতে তেনেকে চাইডত ৰাস্তাৰ কাষে কাষেতো লগাই দিব লাগে।
অ সেইটোৱেটো কাটিছো কাটিছো ঠিক আছে বাৰু তে কিবা ডেভলপমেন্ট কৰিব লাগে লগা এতিয়া ৰু ৰুৱওতো লাগিব।
উমঁ' উমঁ' ভাল গছবোৰ ৰুব লাগে। ডাঙৰ ডাঙৰ মানে যৰ পৰা অক্সিজেনটো বেছিকে পায়। ডাঙৰ হ'লে মানে এটলিষ্ট ছাঁটো পায় গছডালৰ।
আৰু ইমান ডাঙৰ ডাঙৰ গছ বোৰ কাটিছে যোনবিলাক গছ ইমান বছৰ বছৰৰ পৰা আছে। এতিয়া এতিয়ানো এডাল গছ এতিয়া সেই এডাল গছ ৰুলে জানো সেই ষ্টেজটো পাবলৈ কিমান বছৰ লাগিব।
অঁ। এইয়া একেবাৰে মানে এটা হেৰি যাব লাগিব। এটা পিৰি যাব লাগিব মানে আৰু তাৰ পিছতহে হ'ব আৰু।
আৰু তাপো সেইটো যদি ভাল আপডাল নকৰে সেইটোনো ক'ত বাঢ়িব গছ।
আগতে বৰষুণ দিছিলে, আজিকালিৰ কি টাইম মতে বৰষুণতো আজি যেতিয়াই তেতিয়াই পৰে, যেতিয়া বৰষুণ দিব লাগে তেতিয়া বৰষুণ নিদিয়ে। যেতিয়া দিব নালাগে তেতিয়া দিব। সেইকাৰণে সেৰিও হৈ গৈছে ন'।
আৰু আজিকালি তোমাৰ চাবাচোন এটা জেগাতে নিদিয়ে, অকনমান জেগাত থাকিব আকৌ অকমান জেগাত নাথাকে।
অঁ।
আজিকালি সেনেকুৱা হৈছে এটা জেগাত থাকিব নহয়, অঁ'। তিনিআলিত বৰষুণ যদি তাৰ পিছত তুমি চাৰিআলিত বৰষুণ নোপোৱা আকৌ।
অঁ' সঁচাই তেনেকুৱাই হৈ গৈ আছে। মানে কি হৈছে ধৰিব নোৱাৰি আৰু।
তেনেকে মানে ইয়াতে আমাৰ এটা জেগা এখন ঘৰত যদি বৰষুণ পৰি আছে অকনমান দূৰ গৈ পেলাই চাওঁ বৰষুণ।
অঁ' বৰষুণ নাই তেনেকুৱা হ'ল।
এ আজিকালি কেতিয়া কি হয় যায় ধৰিবই নোৱাৰি।
গম আৰু আৰু কিহে হৈ আছে আৰু এতিয়া।
উমঁ' ভূমিকম্প বোৰো কেনেকে পুতুককে মাজতে আহিব, অঁ' ঘপক-ঘপককে আহিব লৈছে।
ভয়ে লাগে আৰু বহুত আজিকালি অলপ জোৰছেই আহে, আগতে বহুত অকমানকৈ আহে একদম।
আৰু আগতে ইমান ঘনাই নাহিছিল ন'। আজিকালি মানে বহুত আহি থকা হৈছে কিবা। আহিব আহিব ৰাতি আহিব। অঁ' সঁচাইে আৰু তাতে ৰাতি আহে ন' শুই থকাৰ পৰা উ থিয়মাৰ কেনেকুৱা ভয় লাগে।
দিনত নাহিছিলে কিন্তু আগতে সদায় ৰাতিয়ে মানে প্ৰায়ে যিমান বাৰ আহিছিল ৰাতিয়ে আহিছিল ন'।
অঁ।
আজিকালিতো তোমাৰ একদম
আৰু আগতে বহুত বছৰৰ মূৰত অহা নিচিনা।
সঁচা, ইমানকে মানে নুশুনো আৰু অ' আহিছে। বহুত মানে দিনৰ বহুত মাহৰ মূৰত অহা বা বছৰৰ মূৰত। এই বা এতিয়াকে আহি থাকে সিদিনাখন আহি যাব আকৌ আহিব। আৰু কম কমকে আহি থাকে গমো নাপাও। আজিকালি তেনেকুৱা শুনি আছো এইকেইদিন, সেইদিনাখনো আহিছে বোলে বুলি গম নাপালো।
অঁহ'। আৰু আমাৰ কিছুমানৰ নহ'লেও কিছুমান জেগাত বহুত মানে লোকচান কৰি দিয়ে আৰু।
সঁচা, এতিয়ালৈকে মানে হোৱা নাই বুলিহে আৰু।
আৰু বানপানীও তা'তে বহুত হৈছে ন' এতিয়া ইমান মানুহ মৰিছে।
এতিয়াই অৱতৰত বানপানী কিবা। সেইফালেও যে কিমান বানপানী হৈছে উজনিৰ ফালে।
অঁ', গুৱাহাটী, গুৱাহাটীতো এইবাৰ বহুত বান পানী, বহুত পানী বাঢ়িছে এইবাৰ কিন্তু।
গুৱাহাটী- তো' এজাক বৰষুণ দিলে পানী জমা হৈ যায়। সেইফালে শিৱসাগৰৰ ফালেও কিমান পানী।
অঁহ', -অঁ', -যোৰহাট আৰু সেইফালে ৰাস্তাটোতো পানী হৈ গৈছে বোলে বহুত।
অঁ', সেইফালে মানে পানী হোৱা নুশুনো ন'।
উমঁ।
এইবাৰ মানে সিফালে পানী হৈছে।
তাকে, এইবাৰ বহুত পানী বাঢ়িছে আৰু।
অঁ', -তাকে। সেই আৰু কি নো এইবিলাক মানুহবিলাকৰ এইবিলাকৰ হেৰি কৰিব মানে- পৰিৱেশটোৰ লগত হেৰি কৰিছে ন'। মানুহে- ধ্বংস কৰি দিছে যে সেইকাৰণে মানে বতৰো-বতৰো মানে নাজানে- কেতিয়া কি কৰিছে আৰু তেনেকুৱা। পৰিৱৰ্তন হৈছে, উমঁ' সেইটোৱে আৰু। সেইকাৰণে মানে চব পৰিৱৰ্তন হৈছে আৰু।
অঁ'।
তা কে কি নো কয়, উমঁ' দিয়া ঠিকে আছে বাৰু দিয়া।
উমঁ।
উম-উম।